অহ' শুনিছা।
উম, শুনিছোঁ, শুনিছোঁ।
কোৱা।
অহ' মই তোমাৰ আছোঁ, এনেই আছোঁ, তুমি কি কৰিছা?
মই এনে বহি আছিলোঁ ৰবা ভাবিলোঁ তোমাৰ লগত বহুত দিন কথা পতা নাই বহুত দিন। ফোনো কৰা নাছিলোঁ। আজি এনে ফোন কৰো এবাৰ।
থিকে কৈছা দিয়া, ময়ো তোমাৰ অকণ মানে এই এইকেইটা দিন অকণ ব্যস্ত। চলি আছিলোঁ মানে অকন ঘৰুৱা কাম কাজো থাকে অ' তাতে ভণ্টিও আহিছে, ভন্টিও মানে এক্সাম আছে এ তাইয়ো মানে। এক্সাম চেক্মামৰ এক্সাম চেছনৰ কাৰণে প্ৰস্তুতি চলাই আছে মানে ঘৰৰ কাম চাম বোৰ তেনেকে কৰিব মানে মায়ে মানা কৰিছে তাকেতাই। মই মানে অকণ ঘৰুৱা কাম বোৰো কৰিবলগীয়া হয়। আকৌ বাহিৰৰ বজাৰ চজাৰ ইত্যাদি আকৌ দেউতাকো মানে। সময় দিবলগীয়া হৈছে, সেইকাৰণে মানে অকন তোমাৰ তাতে মানে সময় গুছি যায়, ব্যস্ত আছিলোঁ, মই ফোন কৰিম কৰিম বুলি ভাবিয়েই আছোঁ। পিছে তোমাৰ খৰৰ কোৱাচোন কি কৰি আছে এইকেইদিন
এনেই আছো ৰ'বা এইকেইদিনতো বন্ধও মানে চামাৰ ভেকেশচন চলি আছে তো এনে আৰু ঘৰতে পৰি আছিলো।
অ', অ', অ', বুজিছোঁ বুজিছোঁ। বাকী এনে তোমাৰ গৰমৰ বন্ধত কিবা হেৰি মানে কিবা ভাবিছানে। ক'ৰবাত যাবা বুলি বা কিবা বিশেষ কৰিবা বুলি কিবা ভাবিচা।
উম' ভাবিছো বাৰু এবাৰ গাঁৱৰ পৰা ফুৰি আহিম মানে বহুত দিন হ'ল এতিয়া গাঁৱত যোৱা নাই এতিয়া মামাহঁতেও মাতি আছে এবাৰ যায় আহো বুলি ভাবিছো আৰু।
অ'। ন আচলতে তোমাৰ বা মানে সেয়ে কথা এতিয়া ধৰি লোৱা অ' মানে ময়ো তেনেকে যাম বুলি ভাবিছোঁ কিন্তু সময় পোৱা নাযায়ও আচলতে পৰিয়ালবৰ্গতো এতিয়া মানে ধৰি লোৱা আগৰ সময়কত নাই ন এতিয়া সৰু থাকোতে মানে মই অকলে গৈ মানে তোমাৰ তাত পোন্ধৰ বিশ দিন থাকিয আহো এতিয়া তোমাৰ অকলে যাব অকণ বেয়াও লাগে আকৌ তোমাৰ পৰিয়ালবৰ্গ তেনেকে টাইমো নাপায় মাও বিজি হৈ থাকে দেউতাও বিজি হৈ থাকে বন্ধু এজনৰ লগত যাম বুলি ভাবি আছো মাম মাহঁতৰ ঘৰত
অ', ভালে ভাবিছা। যাব লাগে মানে গাঁৱত যাই মই সঁচা কো গাঁৱত যায় মই বহুত ভাল পাওঁ দেই।
হয়, হয়, হয় এনে তোমাৰ এনেই বিশেষ কিবা কৰিম বুলি ভাবিছা নে মানে যে মানে ধৰি লোৱা অকন কিবা ভাবি ৰাখিছ নে কৰ'বাত বিশেষ ঠাই ফুৰিব যাম বা তেনেকুৱা ধৰি লোৱা তেনেকে শ্বিলঙক মানে বিশেষ ক'ৰবাত ফুৰিব যাম বুলি ভাবিছ নে শ্বিলং বা আৰি লোৱা তেনেকুৱা মানে অকণ ভ্ৰমণমূলক মানে ঠাইত।
উম' এতিয়া ভাবা নাই ৰ'বা ইমান মাহ এনেই ভাবি আছো লগৰ বোৰৰ লগত অকমান ওলাই যায় কৰ'বাত ভাল জেগা এটা চাই খানা খাম বুলি ভাবিছো আৰু বাকী এনে মানে জোগাতো ঠিক হোৱা নাই লগৰ বিলাকে ভাবি আছো আৰু চাও। কি হয়।
হয়, হয় বুজিছো- বুজিছো। পিছে এনে তোমাৰ ধৰি লোৱা তোমাৰ মানে এতিয়া গাওঁ অঞ্চল বেছি ভাল লাগে এনে তোমাৰ এনে চহৰ অঞ্চল বেছি ভাল লাগে।
মোৰ সঁচা ক'ব গ'লে গাওঁ অঞ্চলতটো বহুত ভালে লাগে। মানে গাঁওৰ যোনটো পৰিৱেশ ন যোনটো মানে এটা গৰমৰ দিনতো চাবাচোন যে গাঁৱত গ'লে আমাৰ এটা যদি আমি এ' গছ এজোপাৰ তলত যাই বহি থাকো ইমান শান্তি লাগে মনতটো বা ইমান ইমান এটা গৰম নালাগে যিমান আমি ফেনৰ তলত থাকিও গৰম অনুভৱ কৰো সেইটো আৰু গাঁওৰ অঞ্চলত অকমান কম অনুভৱ কৰো দিয়াচোন গাঁৱততো বেছিভাগ লাইন-চাইন নাথাকে হ'লেও মানে ইমান গৰম নালাগে ন।
হয়, হয় ঠিকে কৈছে আৰু গাঁও আচলতে মোৰো গাঁৱৰ প্ৰিয়, ক'ব গ'লে এতিয়া তুমি ধৰি লোৱা চহৰ অঞ্চলত তেনেকে মানে গছ-গছনি নাথাকে মানে মানুহে গছ গছনি কাটি একদম বৰবাদ কৰি দিছে মানে চহৰ অঞ্চল কিন্তু আচলতে চহৰ অঞ্চলত সেইকাৰণে গৰমো বেছি এতিয়া গাঁও অঞ্চলত মানে চাৰি মানে তোমাৰ মানে সেউজীয়া এটা পৰিৱেশ থাকে গছ-গছনি থাকে ভাল লাগে চৰাই-চিৰিকটীয়া মাতি থাকে আৰু মন মানে মনটোও বহু শান্তি লাগে চাবা চোন গাঁৱত এতিয়া তুমি গছৰ তলতে যদি এনেই মানে অকণ কিবা তুল মানে টোল এটা লৈ বহি আছা তেওঁ মানে বহুত বেছি ভাল লাগে মনৰ শান্তি লাগে নহয় জানো।
উম' ঠিকে কৈছ মানে সেইখিনি মানে গাঁৱত মই যাই মানে ইমানে ভাল পাওঁ ন মই বেছিভাগতো কেতিয়াবা গাঁৱত যেতিয়া যাওঁ মই মামাহঁতৰ ঘৰত গ'লে আহাৰ সময়ত মই কান্দিব লগা হয় যে মাক কও নাযাও-নাযাও আৰু দুই-তিন দিন থাকো।
হয়, হয় ঠিকে কৈছা তুমি। আচলতে তোমাৰ গাওঁ অঞ্চল ক'ব গলে এতিয়া ধৰি লোৱা মানে মানে সুবিধাও আছে অসুবিধাও আছে। এতিয়া ধৰি লও চহৰ অঞ্চলত তোমাৰ উন্নত চিৎ আছে, উন্নত শিক্ষা ব্যৱস্থা আছে। কিন্তু গাওঁ অঞ্চলত আচলতে এটা মানে আপোন ভাৱ আছে। এতিয়া চহৰ অঞ্চলত মানে বা মানে কোনেও মানে কাকো মাতাৰ মানে সময়কণ নাই বা তেনেকুৱা মানে আত্মীয়ৰ তেনেকে মৰমকন মানে চহৰ অঞ্চলত বৰ বেছিকে পোৱা নাযায়। কিন্তু এতিয়া চহৰ মানে তোমাৰ গাঁও অঞ্চলত ধৰি লোৱা মানে ইজনে আনজনক মাত লগাই, মানে ইজনে আনজনক মৰম কৰে, খবৰ লয় তেনেকে মানে এ মানে কি কি কম আৰু ওচৰ চুবুৰিয়াৰ লগতো মানে এনেকুৱা এটা পৰিয়ালৰ মানে সম্পৰ্ক এটা গঢ় লৈ উঠে। সেয়াই মানে গাঁৱৰ পৰিৱেশটো মানে তাৰ মানে এটা তাৰ কি কম মানে এটা বিশেষত্ব মানে বহুত বেলেগেই আৰু।
উম ঠিকে কৈছা মানে গাঁৱৰ অঞ্চলৰ বিশেষত্ব মানে কৈ শেষ কৰিব নোৱাৰি ইমান। ধুনীয়া লাগে পৰিৱেশটো গাঁৱৰ সকলো মানে বা গাঁৱৰ মানুহ বিলাক। যোনবিলাক আমাৰ ম মানে আমাক মৰম কৰে যেনে ধৰণে বা ইমান। সেই কৰে সেই সকলো সেই বিলাক মৰম ভালে বা আমি যেতিয়া মামাহঁতৰ ঘৰত যাম মামাহঁত যোনটো আমাক মৰম আদৰ কৰে বহুত সেইখিনিয়ে ভাল লাগে মানে এতিয়াও মানে গাওঁ অঞ্চলত পৰিৱেশটো ইমান মানে ধুনীয়া হৈ থাকে। এতিয়া আমাৰ ইয়াতে চাবা গাওঁ অঞ্চলতো গাড়ী মটৰ বহুত হলেই দিয়াচোন কিন্তু আমাৰ ইয়াত। তাতে চহৰত বহুত চলে তুমি অকমান ওলাই যাবা গাড়ী মটৰৰ মাত। শব্দ এইবিলাক মানে শুনি অশান্তি লাগি যায় বা যোনখিনি জেগাত ট্ৰেফিক লাগে সেই ট্ৰেফিক পইন্ট কেইটা সেইখিনিতো থাক কিব নোৱাৰা অৱস্থা হৈ যায় ইমান মানে হৰ্ণৰ শব্দ শুনা পাই থাকো। কিন্তু গাওঁ অঞ্চলত অকমান সেই প্ৰদূষণটোৰ পৰা অকমান আমি মুক্ত। থাকো বুলি মই ভাবো দিয়া।
হয় হয় ঠিকে কৈছে তুমাৰ আচলতে সেয়ে মানে অকন এতিয়া চহৰ অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা থাকে এতিয়া প্ৰদূষণৰ কথাই কোৱা তোমাৰ বায়ু প্ৰদূষণ। হৈ গ'ল বা তোমাৰ। তেনেকে জল প্ৰদূষণ হৈ গ'ল মাটি প্ৰদূষণ হৈ গ'ল এতিয়া বায়ু প্ৰদূষণ তোমাৰ চহৰঞ্চলত বৰ বেছিকে দেখিবলৈ পোৱা যায় মানে চহৰ অঞ্চলত ভালকে উশাহ নিশাহও ল'ব নোৱাৰি এতিয়া আমাৰ দেশৰ বিভিন্ন ঠাই মানে তোমাৰ বিভিন্ন চহৰত ইতিমধ্যে তোমাৰ হাই এলাৰ্টতে আছে যত নেকি তোমাৰ বিশুদ্ধ বায়ু পোৱা নাযায় কিন্তু আচলতে গাঁও অঞ্চলত চাৰিওফালে মই ইতিমধ্যে কলোৱে যে সেউজীয়া এটা পৰিৱেশ থাকে গছ গছনি থাকে চৰাই চিৰিকটি থাকে বিশুদ্ধ বায়ু থাকে বিশুদ্ধ জল থাকে। সেইটোৱে মানে এটা সুবিধা মানে বহুত বেছি সুবিধা মানে ভাল লাগে আৰু থাকি আৰু বিশেষকে তোমাৰ যি আমাৰ সংস্কৃতি মানে আমাৰ সভ্যতা পৰম্পৰা এইবোৰ মানে আচলতে মই ভাবো বিশেষকে মানে মোৰ অভিজ্ঞতা চহৰ অঞ্চলতো আচলতে এই সংস্কৃতি বা তোমাৰ আমাৰ যি মানে আচাৰ ব্যৱহাৰ আছে পৰম্পৰা আছে এই পৰম্পৰাবোৰ মানে গাও অঞ্চলেহে মানে ধৰি ৰাখিছে বুলি মই ভাবোঁ। ভাবু একে তুমি কি বুলি ভাবা?
উম তুমি ঠিকে কৈ কৈছা দিয়াচোন আমাৰ সকলোবোৰ পৰম্পৰা এ মানে আমাৰ গাও অঞ্চলৰ মানুহ বিলাকে মানে ভালদৰে হেৰি কৰি আহিছে তেওঁলোকে মানে কি আমাৰ যে আমি অসমীয়া আমাৰ পৰম্পৰা এটা আছে বা আমাৰ বহুত এ নীতি নিয়মেৰে আমাৰ সকলোবোৰ উৎসৱ বা সকলোবোৰ নিয়ম আমাৰ পালন কৰা হয় যে সেই সকলোবোৰ গাঁৱৰ মানুহ বিলাকে বহুত সুন্দৰকৈ মানে পালন কৰি ৰাখিছে। বা সেই নিয়ম বোৰ এতিয়াও শেষ কৰি থাকে আৰু। আৰু আমাৰ চহৰত থকা মানুহখিনিয়ে তেওঁলোকক দেখিয়ে বহুত খিনি মানে আগ্ৰহী হয় সেইবিলাকৰ প্ৰতি।
হয় হয় ঠিকে কৈছা তুমি আৰু তাৰ উপৰিও তোমাৰ গাঁও অঞ্চলৰ মই ইতিমধ্যে ক'লোৱে যে এটা মৰমৰ এটা ভাৱ আছে মানে চিনাকি নহলেও ধৰি লোৱা মানে ওচৰ চুবুৰীয়া মানে এটা পৰিয়ালৰ সম্পৰ্ক নিচিনা হৈ পৰে মানে বিপদে আপদে মানে চাই দুখে বিপদে মানে সহায় কৰে তেনেকুৱা হৈ যায় এতিয়া চহৰ অঞ্চলত মানে মানুহ ইমানেই ব্যস্ত হৈ থাকে নিজৰ ব্যক্তিগত জীৱনত তেওঁৰ মানে যে ওচৰ চুবুৰীয়া এজনৰ কিবা হ'লেও মানে মাত এষাৰ দিবলৈ সময় নাই বা তেনেকুৱা মানে এটা আপোন মানে এটা ভাৱ নাই মানে সেয়া আৰু চহৰ অঞ্চলত বিশেষকে মানে মই অ' মানে এটা অসুবিধাও আছে। বিশেষকে তোমাৰ চহৰ অঞ্চলৰ মানে আজিকালি বানপানীৰ সমস্যাত মানে দিনে বৃদ্ধি পাব ধৰিছে বা তেনেকুৱা মানে ধৰা ধৰি লোৱা। আহ তেনেকুৱা তেনেকে সুবিধা নাই মুকলি ঠাই নাই এতিয়া ধৰি লোৱা গাওঁ অঞ্চলত মানে বিহুৱেই হওঁক বা কিবা পূজা পাতল হওঁক মানে বৰ ডাঙৰকে আমি মুকলি ঠাইত পাতি মানে তোমাৰ তেনেকে হওঁক কাম আদি মানে ধুনিয়াকে ৰাজহুৱাকে পাতিব পাৰো। এতিয়া চহৰ অঞ্চলত সেইকণ সুবিধা নাই। আমি কিবা পাতিব বিচাৰিলেও ঘৰে ঘৰে সেই দুই এজনৰ মাজেতে মানে পাতি অকমান সীমাবদ্ধ থকা হয় আৰু নহয় জানো।
উম, উম, ঠিকে কৈছা আচলতে মানে চহৰত আচলতে আৰু ক'ব গ'লে চহৰৰ মানুহবিলাক আজিকালি ইমানে ব্যস্ত হৈ পৰিছে। নিজৰ জীৱনটোৰ ওপৰত বা সঁচা ক'ব গ'লে মানে এইটোত সে কৰি লাভ নাই বহুত স্বাৰ্থপৰ হৈ গৈছে নিজৰ অক অকল মানে নিজৰটো ভাবে আমি যে অসমীয়া হয় আমি অসমত বাস কৰো আমি অসমখনৰ প্ৰতি যে কিবা এটা কৰিব লাগে বা আমাৰ এটা যে দায়িত্ব আছে তেওঁলোক মানে সেই সকলোবোৰ পাহৰি যায়। সেই তেওঁলোকে অকল একটো ভাবে যে কিবাকে এটা ভাল চাকৰি কৰি নিজে খাব পাৰিলে হ'ল নিজৰ মানে পৰিয়ালটো চলাব পাৰিলে হ'ল আৰু। এজন যে তেওঁলোক মানে অসমৰ নাগৰিক হয় এইটো পাহৰি যায়।
হয়, হয়, ঠিকে কছা তুমি আৰু পিছে মানে সেয়ে কথা এতিয়া ধৰি লোৱা মানে কিছু ক্ষেত্ৰত মানে ক'ব লাগিব যে তুমি ঠিকে কৈছ বাৰু যে চহৰ অঞ্চলৰ মানে মানুহখিনি অকণ স্বাৰ্থকৰ নিচিনা। আচলতে মানে তেওঁলোকে মানে নিজৰ ব্যক্তিগত জীৱনত ইমানেই ব্যস্ত হৈ যায় যে মা আনে কি কৰি আছে চাবলৈও তেওঁলোকৰ সময় নাথাকে। এতিয়া মানে বিশেষকে মানে মই বিশেষকে মানে মোৰ অভিজ্ঞতা যে চহৰ অঞ্চলত মানে ধৰি লোৱা তুমি কিবা বিপদত পৰিলেও তোমাৰ সহায় সহ মানে সহায় কৰিবলৈ তেনেকে সাহায্য কৰিবলৈ কোনো মানুহ মানে ওলাই কৰি নাহে। কিন্তু মানে গাঁও অঞ্চলত সেই পৰিৱেশ সম্পূৰ্ণ মানে সুকীয়া এতিয়া গাওঁ অঞ্চলত মানে তুমি বিপদত পৰিলে মানে ৰাজহুৱাকে মানে ধৰি লোৱা মেইেল মিটিং পাতি মানে তেনেকে তোমাক সহায় কৰিব বা ডাঙৰজনে তোমাক পৰামৰ্শ দিব সৰুজনে তোমাক মৰম কৰিব তেনেকুৱা এটা পৰিস্থিতি হৈ থাকে। আৰু বিশেষকে মানে গাঁৱৰ পৰিৱেশটো মই বৰ বেছিকে মানে ভাল পাওঁ আৰু আহ তাৰ ভিতৰত আৰু এটা কাৰণ আছে যে গাঁৱত মানে ধৰি লোৱা তোমাৰ এই বন্ধু বৰ্গ মানে বহুত বেছিকে থাকে আৰু মানে তেওঁলোকৰ লগত মানে সময় বহুত ধুনীয়াকে মানে অতিবাহিত হয় নহয় জানো?
উম, উম তুমি ঠিকে কৈছা আচলতে গাওঁ অঞ্চলত আমাৰ যোনবিলাক বন্ধু এতিয়া মইে আমাৰ গাঁৱত যোনবিলাক মোৰ বন্ধু বান্ধৱী আছে তেওঁলোক মানে ইমান ভাল বা ইমান মোক সহায় কৰে মই যেতিয়াই তেওঁ যাওঁ কেতিয়াবা যদি মই কিবা বিপদত পৰো বা কিবা কাৰণত তেওঁওলোকৰ অকমান সহায় লগা হয় তেওঁলোকে কেতিয়াও না নকৰে। কিন্তু মই বহুত বাৰ দেখিছো আমাৰ চহৰৰ যোনবিলাক মানে আমাৰ বন্ধু বান্ধৱী তেওঁলোকক কিবা এটা সহায় খুজিলে তেওঁলোকৰ মু মানে মুখতে নাতো থাকে।
হয়, হয় ঠিকে কৈছে সেইয়াই আৰু মানে কথা। এতিয়া চহৰ অঞ্চলৰো কিছুমান নিজা নিজা সুবিধা আছে আকৌ অসুবিধাও আছে এতিাত ঠিক তেনেদৰে মানে গাঁৱৰো নিজৰ নিজৰ সুবিধা আছে অসুবিধা আছে। আচলতে আমি কাৰো তুলনা মানে কাৰো লগত কৰিব নোৱাৰি সকলোৰে নিজা নিজে সুকীয়া মানে তোমাৰ বিশি আছে বাকী ঠিকে আছে দিয়া আমি আকৌ এদিন তোমাৰ কথা পাতিম এই বিষয়ত লৈ।
উম, ঠিকে আছে অ' ঠিক আছে তুমিও থাকিবা দেই ৰাখিছো আজি।
ঠিক আছে দিয়া।